অ হেল্ল অ কি কৰিছা? শুনিছো, কি কৰিছা? অ মই শুনিছো, তুমি?
অ এতিয়া শুনিছো।
এতিয়া শুনিছ অ কি কৰি
এ অকমান ৰাস্তা ফুৰিবলে আহিছো, তুমি?
অ তাকেই মইও অকমান বোলো ওলাই যাওঁচোন।
অ, অ, অ বহুত গৰম অ।
মোৰ ইমান গৰম। ল'ৰা লগতে লৈ আহিছো।
অ মাতটা শুনিছো মানে।
অ এই কাম একদম কৰি মেলি থৈ প্ৰাৰ্থনা কৰি ল'ৰাক বোলো তুমি পাৰ না কৰা সেইবুলি তাক প্ৰাৰ্থনা কৰিবলৈ দিলো। দি পেলাই আমি মই অকমান ওলাই আহিলো।
অ, অ বতৰ কেনেকুৱা?
বতৰটো বৰ বেয়া নহয়, কিন্তু হ'লেও গৰমটো আছে।
অ।
গ
আমাৰ ফালেও ইমান গৰম। ৰাম! ৰাম! ৰাতি অকমান বৰষুণ দিব। তাৰ পিছত কাৰেণ্টো কাটিব, কাটিব আৰু নাই আও।
উম একেই এঘাৰটা, বাৰটালৈকে কাৰেণ্টটো নেথাকে।
অ ইমান দিগদাৰ দিয়ে নহয়। বহুত দিগদাৰ দিয়ে ঔ। তাৰপিছতে এইটো কি সন্ধিয়া লাগিছে এতিয়া অ, ভালে ভালে।
অ, অ।
ইনষ্টাগ্ৰামৰ ৰীলচ বনোৱা নে নাই?
মই ৰীল নবনাও নহয়।
অ কেলে? বনাব লাগে আকৌ।
মই বহুত বেয়া পাওঁ। মই লোকে কৰিলে ভাল পাওঁ। কিন্তু মই নিজে কৰিব নোৱাৰো বিশেষকে।
অ, শিকিবা আকৌ।
নাই, সৈটোতহে নাই। নোৱাৰোগে সেইটো কৰিবলে। লাজ লাগে এইবোৰ। কোনোবাই দেখিব মেলিব।
এই তাৰ লাজ লাগিবলেনো কি আছে ঘৰত
কৰিব লাগে ভাল হে। কৰিব লাগে।
অ অ
ৰিলচ বনালে মনটোও ভাল লাগে ধুনীয়া কাপোৰযোৰ পিন্ধিব, পিন্ধি পেলাই একদম। টিপ তপত ওলাই একদম ভাল লাগে আৰু তেনেকে
উম সেইটো হয় বাও কিন্তু নোৱাৰোও পাই আইও ভালেহে তেতিয়াহলে
অ মাজে মাজে বনাও মনটো ভাল লাগিলে। ওৱ কোনে কলে লগ চগ নাই এনেই।
অহ।
ভাইৰেল নহয় জানিবা এনে আৰু
অহ, অহ।
ভাইৰেল হব নোৱাৰো অ
হয়
এই টম টমবোৰ আহি আছে আৱাজ হৈ গৈছে
উম তাকে।
ইমান গাড়ী গোৰা এইকণ সময় আহে বৰ দিগদাৰ।
ব্লগবোৰ বনোৱা নেকি?
ব্লগ মাজে -মাজে বনাইছিলো মই সেই যেতিয়া মই বিয়া হোৱা নাছিলো ছোৱালী হৈ থাকোতে নে ব্লগ এটা দুটা বনাইছিলো তাৰপিছত আও বনাবলে মন নাযায় আও
অহ।
ছোৱালী হৈ থাকোতেযে তাতে কাম বোৰ তেতিয়া কম নহ এতিয়া এখন ঘৰলে অহাৰ পিছত বহুত কাম হয় ছোৱালী থাকোতেনে মা ভাগ মায়ে কাম বন কৰি দিয়ে, মা আজাদিত খাওঁ শুওঁ আঠটা নতালৈকে, এখন ঘৰলে অহাৰ পিছত আৰু সেইখন সুবিধা নাই আৰু আজাদী নাই আও।
ৰাখি।
সেইকাৰণে সেই এইবোৰ আজাদী নাই আৰু সেইকাৰণে বনাবলৈ এৰি দিলো আও
তাকে, মোৰ মাজতে দুদিনমান বনাইছিলো ব্লগ
অ।
সেইয়ে ভিডিঅ'বোৰ অকণ অকণ দিওঁ আৰু ৰিলছবোৰ এ এতিয়া আহ মন চন নোহোৱা হৈ গল, সময়ো হো বিশষকে বাৰু এতিয়া
বনাব লাগে মাজে মাজে বনালে ভাল
উম, বনালে ভাল কিন্তু হেৰি, তাতো কিবা এটা পাই
পাই অ তোমাৰ সেই ব্লগ যিমানে ভালকে ব্লগ বনাবা সিমানে মনিটাইজা নে কিবা এটা হয় নহয়? কিবা পইচা পাতি পায়
উম। তাকে আৰু সেই বনোৱাই নাই এইবোৰ ব্লগবোৰ ল'ৰা -ছোৱালীৰ লগত এতিয়া পঢ়োৱা মেলাতে লাগিব নে সেইবোৰকে কৰিবা
উম উম হয় বৰ দিগদাৰ অঔ বহুত দিগদাৰ আমাৰ সেই ছোৱালী এ এবাৰ মাজতে ফোনটো হেৰাইছে হেৰাইছিলে যে এইজনৰ ভাগত তাৰপিছত হেৰি এইটো কি ফোনটো হেৰাইছিলে হেৰাপিছত বোলে এবছৰ মান গ'ল আছে, দুইটাই এটা ফোন লৈ আছিলো।
অঁ
এজনেও চলাই মইও চলাও তাৰ পিছত এবছৰ মোৰত আৰু কেনেকেনো ফোনটো পালো নহয়। পালো মানে হেৰি হ'ল, সেইটো- কি এ বিশ্বনাথ চাৰিআলি ল'ৰা এটাই পালে বঙালী ল'ৰা এটা। সেই ল'ৰাটোৱে ফোনটো লৈ গৈছিলে, মানে ৰাস্তাত পৰি আছিলে।
অ
সি লৈ গল। বিশ্বনাথ চাৰআলি দোকান এখনত দিলে।
অঁ
দোকান খনত দি পেলাই, দোকান খন- দোকানীজনীও মাষ্টৰজনক বেছিলে, সেই মাষ্টৰজনীও কাৰোবাৰ জনৰো মানে ফোনটোত - পাঁচ বছৰ মান খালে তাৰপাছত -
অঁ তাৰপিছত-
এ লগাৰ পিছতো অন হৈ যায়
উম
অ
ত সত আনিলে, অনা পিছত জোনে হেৰি ফোনটো অনা পিছত- পিছত এ আহিলে অহাৰ পিছত আমাক ফোন কৰিলে। অ ফ আ মানে ফোন কৰি তাৰ পিছত আমি ফোন কৰিবলৈ গ'লো। হেল্ল' শুনিছা নে। অ শুনিছা নে। হেল্ল হেল্ল' হেল্ল'